হেল্ল'।
হেল্ল'।
হেল্ল'। মাতটো আহিছে। মাতটো ভাঙি ভাঙি আহিছে তোমাৰ। আহ কি কয় বহি আছো তুমি।
মই এনেই আছো মে এনেই নাই মানে মাংস বনাই আছো মই।
আহ। অঔ আপোনাৰ কি কয় চেফ হৈ গলা নেকি? ঘৰত।
অ আজি। ছো মানে বনা বুলি কলো আৰু মই সেইকাৰে মই বনাই ব ম। এনেইতো আমি তেনেকে একো না। হয় ব্ৰইলাৰ আৰু লগ।
অ অ কি বনাইছে এনে এতিয়া।
এতিয়া বইলাৰ।
অ আহিম নেকি মই।
অ আহিযোৱা আহি যোৱা।
অ অ কি দি মাংস আৰু কি ৰুটি নেকি?
ৰুটি নহয় ভাত, মোৰ লগৰ এটা আৰু মই।
অ মই আহিব পাৰি মানে ভালকে খাম ভালকে।
উম। তুমি ত তোমালোকৰ কি বনাইছা আজি?
আমালোকৰ আজি ডিম, ডিম আন্দা। বনাইছিলে মানে খালো। অল এতিয়া নহয় আকৌ বনাব আকৌ।
উম অ। বাকী ভালেই?
তাৰ পিছত আজি, অ ভালেই-ভালেই। চবৰে ভাল। তোমাৰ?
ভালেই-ভালেই। গৰমত আছো আৰু তেনেকে। লেলাই ঘেলাই।
অ।
গৰমতটো গৰম দিছে।
এই গ গৰম তজ খাতৰা গৰম দিলে।
উম বাকী তুমি এনে কি কৰা? পঢ়ি আছা নে কি?
এতিয়া বহি আছো। ক'ত পঢ়া পঢ়ি নাই আৰু বাথৰুমত আহিছোঁ অলপ পানীটো মুখ ধুম।
অ অ।
মুখটো ধুই লও, গৰম লাগিছে বহুত।
অ। ন পঢ়া এৰিলা নে কি?
পঢ়া এৰা নাই। পৰিয়ে আছো, বন দিলে।
অ, গৰম বন্ধ। তোমালোকৰে ভাল গৰম বন্ধ পাইছা।
তোমালোকৰ দিয়া নাই নেকি?
আমাৰ এইবাৰ নাই গৰম বন্ধ চৰম বন্ধ একো।
কিহত তুমি টুুৱেলভত? ইলেভেন। কি কি?
বি এ ফর্থ ছেম।
অই এইটো বস্তু বহুত ডাঙৰ দেই।
হুম।
অ' তুমি কিমানত?
মই ফাৰ্ষ্ট ইয়ৰ গৈছোঁহে এতিয়াও পোৱালি আছো আৰু।
মাতটো ভাঙি আহিছে। নেট শ্ল' চাগে তোমাৰ, অ।
কে ডেঞ্জাৰ কে ডাঙৰ বিলাক থাকি গৈছো।
উম, উম, উম আজিকালি চব সৰু সৰু কি হেৰি হয়
অ খিলাৰী মানে আছল খিলাৰি মানে হেৰি একো নেদেখালে।
অ।
চিগৰেট, কি নাখায়? চব খায়।
এনে তোৰ ঘৰ ক'ত?
খাতৰা থাকে পোৱালী বিলাক মোৰ ঘৰ তোমাৰ এইটো চোণিতপুৰ।
চুকান চুতি বুলি এটা আছে জগা তাতে বৰগা ঘৰ। অ' বৰগাং বৰগাং মোৰ। শুনা নাই নেকি? তোমাৰ? বৰগাং ন? তুমি কোনফালৰ বিহালীৰ নেকি?
ৰাঙাপাৰা।
ৰাঙাপাৰা অ ৰাঙাপাৰা চিনি পাওঁ। ‌ তাত তুমি চিনি পাবা নেকি? ৰঙাপাৰা মানে ৰেলৱে ষ্টেচন সেইপিনে ন? হেল্ল'। অ' তাত তুমি অনামিকা নাথ বুলি চৱাল চিনি পোৱা?
হেল্ল'। হেল্ল' হেল্ল', মাতটো অহা নাই ভাঙি আহিছে। কি কি? অ' মাতটো
তোমাৰ সাত গাও নে কি?